অ কি খবৰ
হেল্ল' ভালে
অ মোৰো ভালেই দিয়া মোৰো ভালেই দিয়া
টো অহা নাই যে
হেল্ল' আহিছেনে
একদম লাহে লাহে আহিছে
আচ্ছা লাহে লাহে আহি আছে নেকি
হয় লাউড স্পীকাৰ কেনেকৈ দিয়ে?
লাউড স্পীকাৰ নাই বাৰু মানে নাজানো দেই কিয় লাহে লাহ আহি আছে
কোৱা
আচ্ছা মানে তুমি বুজিবতো পাৰিছা ন
হয় হয় বুজিব পাৰিছো
তোমাৰ আৰু তোমাৰ কি কৈছে ভাত খালা‌‌?
হ নাই এতিয়া টাইম আছে
আচ্ছা আচ্ছা তুমি মই খোৱা নাই বাৰু আৰু তোমাৰ মানে বেকগ্ৰাউণ্ড কিবা চাউণ্ড আহি আছে মানে
অ অ কুলাৰ চলাই ৰাখি
অ এইটো বন্ধ কৰি ল'ব পাৰিবা নেকি?
গৰম লাগিব যে মোৰ
অ আচ্ছা একো ন এতিয়া কৰাচোন অ আচ্ছা হুনা না বিশাল
হয়
অ তোমাৰ কি কয় তুমি‌ এতিয়া তোমাৰ হেৰি মটিভেশন লৈ আছা নে নাই?
হয়‌ লৈ আছো
আচ্ছা মান কি হয় হৈছিল ন মানে মোৰ তোমাৰ মানে মোৰ এক্জাম টাইম হৈছিল ন ক্লাছ টুৱেলভ ফ'ৰ অ তাৰ পিছত মই মানে পুৰা ডিপ্ৰেছ হৈ গৈছিলো মানে ম মানুহটো হ মানে বহুত কিবা আৰু কিবা এটা হৈছিলে আৰু মোৰ প্ৰব্লেম এটা তাৰ পিছত মই মানে পোৰা মানে মেনটেলসেলত বেয়া হৈ গৈছিলে তাৰ পিছত কি হ'ল তোমাৰ মই মানে মটিবেচন ষ্টাট কৰিলো হ তাৰপিছত মানে চেল্ফ ডেভেলপমেণ্ট মোৰ ষ্টাৰ্ট হ'ল আৰু এতিয়া মোৰ ভাল হৈছে বাকী তুমিও কৈছিলা নহয় তোমাৰ মানে অলপ মটিভেশচন ল'বা বুলি
হয় ন পিছত লৈছিলো হয় এ অ এতিয়া লৈ আছো
লৈ আছা ন? ঠিকে আছে বাৰু তোমাৰ মানে মটিভেশ্যন টো ললেও ভাল আৰু মটিভেশ্যন দিবওতো পাৰে মানুহক যেনেকে কিবা এটা বস্তু কৰিব পৰা নাই ঠিক আছে
আৱাজটো অহা নাই আৱাজটো অহা নাই
অঁ এতিয়া আহিছেনে অ মানে তুমি জানে ভাবা তুমি কিবা এটা বস্তু কৰিম বুলিও ভাবিছা িছা অ
হয়
তাৰপিছত তুমি সেইটো বস্তু কৰিব পৰা নাই তাৰপিছত মানে তুমি আশাটো এৰি দিলা সেইটো বস্তু তুমি কৰিব নোৱাৰা বুলি ঠিক আছে তাৰপিছত মই যেনেকে তোমাক ম মটিভেশ্যন দিম তোমাক কথাবিলাক শুনাম বুজাম তেতিয়া তোমাৰ এটা মটিভেশ্যন আহিব ন সেই বস্তুটো তুমি কৰিব পাৰিবা বুলি
হয় হয়
সেইটোয়ে মানে তেনেকে আৰু মটিভেশচনটো সেই টোয়ে কাম হয় তোমাৰ মটিভেশ্যনটো দি পেলাই গ্ৰওথো হয় তোমাৰ ডেভলপমেণ্ট গ্ৰ'থ মটিভেশ্যন বাঢ়ে ডিচিপি ডিচিপিলিন বাঢ়ে চেল্ফ ইম্প্ৰুভমেণ্ট হয় । ন
হয় হয়
সেইটোৱে মানে চবৰে লাইফত এটা এটা মটিভেশ্যন হয় আৰু এটা এটা গ'ল হয় মানে বুজিছা আৰু সেইটো গ'লটো পাবৰ কাৰণে সেই মটিভেশ্যনটো লাগে, গম পাইছা?
হয়।
চ' তোমাৰ মানে লাইফত কি গ'ল আছে?
লাইফ ৰ গওল । এতিয়া ইমান ইমান হেৰি মানে ভবা নাই একো
ভাবা নাই ন তুমি
নাই ভাবা
ন তুমি ভাবা মানে এইটো মানে বহুত ভাল হয় বস্তুটো মানে মটিভেশ্যন, ঠিক আছে? তুমি মানে ইফ তোমাৰ একো ভাবা নাই যদি মানে এইটো বহুত তুমি টাইম ৱেষ্ট কৰি আছা । আৰু আজিকালি লাইফ যোনটো কম্পিটিশন আছে কম্পিটিশন আজি তোমাৰ ভালকে পঢ়িলেও নহ'ব তোমাক স্কিলছ লাগিব বহুত গম পাইছা? তোমাৰ মানে বহুত, স্কিলছ লাগিব আজিৰ দিনত বহুত কম্পিটিশন আছে
উম
ওম আজি কালি তোমাৰ এডুকেশ্বন চিষ্টেমো বহুত মানে তাতো বহুত স্কিলছ লাগে, বহুত পাৰ্চেন্তেজ লাগে পঢ়া ত গম পাইছা?
হয়
অ বাকী এতিয়া তুমি কোনটো ক্লাছত পঢ়ি আছা মানে?
এইবাৰ টোৱেল দিছো
টুৱেলভ দিছা ন ঠিকে আছে বাৰু ভালে গৈছেনে তোমাৰ এক্সাম টো
হৈছে, ঠিক ঠাক ।
ঠিক থাক গৈছে ন? অ ঠিক । ঠিকে আছে বাৰু। তেনে। তোমাৰ সেইটোয়ে আৰু তোমাৰ যে যেনেকে তোমাৰ একজামটো তোমাৰ ভালে গৈছে তেনে এতিয়া আগলেও ভাবা তুমি কি কৰিবা। ডিগ্ৰী পঢ়িবা ন।
হয় হয়।
আচ্ছা ঠিকে আছে বাৰু তুমি পঢ়া ভালকে পঢ়া ভাল কলেজ এখন চোৱা।
হয় হয় হয়।
সেইটোৱে আৰু বাকী আৰু কোৱা আৰু কিবা তোমাৰ মটিভেশচন লাগিলে কোৱা মই দিব পাৰো।
অতি ভীষণ। মটো লাগিছিলে।
কোৱাচোন। কিয় বিষয় মানে।
মানে কিবা।
অ মানে সেইটো কথাটো বুজিছো মানে তোমাৰ যেনেকে তোমাৰ একো গ'ল নাই ন সেইটো মানে তুমি ভাবিব পৰা নাই তুমি কি কৰিব। কিব গলে ন গ'ল পোৱা নাই তুমি লাইফত। আচ্ছা ঠিকে আছে বাৰু একো নাই মই তোমাক কৈ আছো যেনে ভাবা তুমি এতিয়া তোমাৰ তুমি কিহত ভাল মানে তুমি কি বস্তু কৰি ভাল পোৱা।
হয়।
আহ
বৰ্তমান তো গেম খেলি ভাল পাওঁ।
আচ্ছা গেম খেলি ভাল পোৱা ন। ন ঠিকে আছে বাৰু এই। টো একো বেয়া কথা নহয় তুমি গেমত তুমাৰ লাইভ বনাব পাৰা ঠিক আছে আজিকালি কিমান গেমাৰ্চ বিলাক আছে সিহতে লাইভ ষ্ট্ৰিম কৰে ইউটিউবত ভিডিঅ' বনাই আৰু ইনষ্টাগ্ৰামত ৰিল বনাই সিহতে কিমান। পইচা কমাই আছে কোৱাচোন।
হয় হয়।
সেইটোৱে তুমি মানে গেম কেনেকুৱা খেলা।
গেম এভৰেজ।
এভৰেজ খেলা ন।
হয়।
অ আচ্ছা আচ্ছা গম পাইছো আৰু তোমাৰ গেমৰ গেমটো খেলা বাৰু আৰু বাকী তোমাৰ কি আছে কিবা স্কিলছ কিবা আছে স্পৰ্টচ খেলা এনে কিবা কিবি।
স্প'ৰ্টছ সতো। নাই বাকি মানে এভৰেজ খেলিলো।
আচ্ছা এভাৰজ খেলা ন ঠিকে আছে বাৰু। তুমি মানে লাইফত কিবা এটা গ'ল বিচাৰ আৰু তোমাৰ মানে মইতো এতিয়া কব নোৱাৰিম ন তোমাৰ কি স্কিলচ আছে মইতো নাজানো সটো। তেল উম নাই যদি। তুমি ডেভলপ কৰিব লাগিব সেইটো স্কিলছটো। তুমি এইটো কৰিব বিচাৰিছা
ভাবি আছো আৰ্মি একজাম দিম
আৰ্মি একজাম দিবা ন অ তুমি পাৰা বাৰু সেই কাৰণে তুমি পঢ়িব লাগিব ভালকে বুজিচা এই বিলাক ফউন্স গেইম অনলাইন গেমছ এইবিলাক কম চলাব লাগিব লিমিটত ভালকে পঢ়া আৰু তোমাৰ ফিটনেছটো লাগিব দেই আৰ্মিৰ কাৰণে
অ লাগিব ব কৰিম ইম্প্ৰুভ কৰিম
সেইটোৱে তুমি মানে ডেইলি দৰা ষ্টাৰ্ট কৰি দিয়া ৰাতিপুৱাৰউঠি উঠি গম পাইছা ইতো তুমি ৰাতি জল্দি শোবা আৰু তেতিয়া মানে জল্দি উঠিবলৈ পাৰিবা
ৰাতি জল্দি শুব নোৱাৰো
আচ্ছা আচ্ছা মানে তোমাৰ অভ্যাস হৈ গৈছে ন
হয় হয় হয়
কৰিবা তুমি না অ যয়োগা কৰিবা যয়োগা কৰিলে ভাল মানে তোমাৰ কিবা টেনচন থাকিলে নে ডিপ্ৰেচন থাকিলে গুচি যায় মানে মানুহে ৰাতি কিয় কব নোৱাৰে তুমাৰ যেনেকে ভাবিলা তুমি মেচি ফোন ইউজ কৰা ঠিক আছে বহুত ফোন চলোৱা আৰু তোমাৰ যেনেকে ভাবি লোৱা কিবা অ অভাৰ থিংকিং কৰি থাককা তেতিয়া মানে টোপনিটো গুচি যায় গম পাইছা স তুমি যোগা কৰি মানে মনটোৱে শান্তি পায় গম পাইছা এইকাৰণে তোমাক কৈছো তুমি যোগা ষ্টাৰ্ট কৰি দিয়া সদায় ৰাতিপুৱা ৰাতিপুৱা উঠি ঠিক আছে পানী অলপ একগিলাচ খাই তুমি যোগা কৰিবা গম পাইছা অ সেই এইটোৱে তোমাৰ বাকী একোতো প্ৰব্লেম নাই তোমাৰ
বাকী নাই নাই বাকি চব ঠিকেই
বাকী তোমাৰ কলেজ কেতিয়াবা ষ্টাৰ্ট হব
কলেজ অক্টোবৰ
অক্টোবৰৰ পৰা ষ্টাৰ্ট হব ন
অ নাই নাই আগষ্ট আগষ্ট অক্টোবৰ নহয় আগষ্ট
আগষ্ট পৰা হ'ব ন আচ্ছা ঠিকে আছে বাকী তুমি কলেজতো বহুত কিবা স্পৰ্ট উইক হয় এইবিলাক খেলিবা মানে মনটো ফ্ৰেছ থাকিব তোমাৰ
উ
তুমি এতিয়া কলেজ গৈ আছা নতুন তোমাৰ লগৰো বনিব ন
হা
তুমি এতিয়া কলেজ গ'লে নতুন লগৰো বনিব
হয় তুৰটো আছে
ভালকে থাকিবা আৰু ভালকে কৰিবা এটা গ'ল এটা বিচাৰা তুমি লাইফত। ঠিক আছে আৰু সদায় নিজকে ম। মটিওৱেট কৰি থাকা ঠিক আছে। কি এইটো বস্তু মই কৰিব পাৰিম গম পাইছা আৰু বাকী তুমি অ কনফিডেন্ থাক । শিকিব লাগিব কি তুমি সেইটো কৰিব পাৰিবা তোমাৰ তাত আছে সেইটো শক্তি সেইটো শক্তি আছে কি তুমি সেইটো কৰিব পাৰিবা । বুজিছা। সেইটোৱে বাকী কিবা হেল্প লাগিলে । ক'বা মই আছোৱেই ইয়াত ।
অ হয়। আপুনি ভাল মটিভ্যন দিয়ে ।
অ বাৰু একো নাই তুমিতো লগৰবোৰ ন চ' তোমালোকক দিব পাৰোঁ আৰু।
হয়।
সেইটোয়ে বাকী তুমি ইফ তুমি গেম খেলা গেমতো তুমি কৰিব পাৰা নিজৰ চেল্ফ বিল্ কৰিব পাৰা অলপমান । মানে তেতিয়াও গেমটো বেছি নেখেলিবা হা ঠিক আছে আৰু তুমি য। যি কৈছা তুমি ডিফেন্স। লাইনত যাবা তেনে তুমি সদায় মানে। দৌৰা ষ্টাৰ্ট কৰি দিয়া আৰু ৰাতিপুৱা দৌৰিবলৈ আৰু মানে। তোমাৰ তেলৰ বস্তু নাখাবা আৰু ফিটনেচটো বনাই ৰাখিব। কিবা। দেই অ সেইটোৱে আৰু। হ'ব দিয়া তেনে ঠিকে আছে ।
এক মিনিট হয় গ'ল।
অ সোমাই দিয়া।
উম
অ